হেল্ল', নমস।
অহ ', কোনে কৈছিল নো?
অহ ', মই শুনা পাই আছো।
অহ ', ক'ব আজি দিনটো কেনেকুৱা গ'ল আপোনাৰ?
মোৰ আজি দিনটো ঠিক ঠাক ভালেই গ'ল ফাষষ্টত বাছত উঠিলোঁ। তাৰ পিছত অফিচৰ কাৰণে গলো। ৰাস্তা ঘাটে বহুত জাম আছে অম্বুচী মেলাও আহি আছে সেইকাৰণে ৰাস্তা ঘাট জাম। গ'লো অফিচত। দেন অফিচ কৰিলোঁ ভালেখিনি গ'ল অফিচত বাকী আপোনাৰ কোৱা
মইও গ'লো এনেকে অম্বুচী মেলা আহি আছে বুলি অম্বুাচী মেলাৰ এই তলত বাবাবিলাকে আহিলে বহুতখিনি ত বাব বিলাকক চালো অৱশ্যে আপুনি অসমৰে ব
অ মই অসমৰে মালিগাঁওত থাকো মই
মালিগাঁৱত থাকে। অম্বুবাচী তো হয় কামাখ্যাত, প্ৰত্যেক বছৰে কোন কোনটো টাইমত হয়? এই বাইশ তাৰিখৰ পৰা আৰম্ভ হ'ব
অ
বাইশ তাৰিখৰ পৰা কিমান তাৰিখলৈকে হ'ব তিনিদিন হয় নে চাৰিদিন হয় অম্বুবচী মেলা
পাঁচ দিন হয় চাগে মে বি ছাব্বিছ তাৰিখৰলৈকে হব ছাব্বিশ তাৰিখ নহলে সাতাইছ তাৰিখলৈকে হব
ছাব্বিছ তাৰিখলৈকে হব
উম ঠিক গম নাপাও কি ঠিক ছাব্বিশ সাতাইশ তাৰিখলৈকে হ'ব লাগে মোৰ মতে
সপ্তাহটোৱে হ'ব চাগ সোমবাৰৰ পৰা আৰম্ভ হ'ব যিহেতু
অ পুৰা গোটেই সপ্তাহটো হব আৰু তলৰ পৰা উপৰলৈকে পুৰা ৰাস্তা ঘাট বন্ধ দি ৰাস্তা খোলা ৰা থাকিব খুলা থাকিব কিন্তু মা
দৰ্শনাৰ্থী বিলাকে মানে খোজকাঢ়ি কেনে যাব
খোজকাঢ়ি কেনে যাব পাৰিব মানে যান বাহন বিলাক যাব নোৱাৰিব বন্ধ থাকিব
যান বাহন আৰু হেৰি বন্ধ থাকিব
সেই কাৰণে এই এম্বুলেন্ঞ্চ বাকী এইবিলাক থাকিব
এম্বুলেন্ঞ্চ মানে যিমানখিনি মানে ইমাৰ্জেঞ্চি হেৰি আছে গাড়ী আছে সেইখিনি মানে থাকে আৰু খোৱা বস্তু তো পানী হওক সেইখিনি যাব পাৰে আৰু খালি
অ এইখিনি যাব পাৰিব
বাকী কামাখ্যাতো মন্দিৰটোতো দুৱাৰখনতো বন্ধই থাকে
অ দোৱাৰখন বন্ধ থাকে এ লাষ্টৰ দিনা দু দুৱাৰ খুলে বাকী আপুনি এইবাৰ যাবনে নাই
যাম বুলি ভাবিছো এবাৰ উ উম তেইশ চৌবিশ তাৰিখ মানে যাম চাগে ফেন বিলাক অলপ, তেইশ চৌব্বিছ তাৰিখ।
আচ্ছা ছয়টাৰ পিছত কিন্তু তলৰ পৰা পৰ উপৰ উমমম ৰাস্তা বন্ধ হৈ যায়।
আচ্ছা নতুন -নতুন নিয়ম বিলাক ওলাই থাকে ন'এইটো বস্তুটোৰ।
নিয়ম ওলাইছে।
চৰকাৰে মানে এইটো নতুন নতুন বস্তু বিলাক ওলাই থাকে এনেকে।
ওলাই থাকে অ, বেছি ভিৰ নোহোৱাৰ কাৰণে সেইকাৰণে বস্তুটো মানে কন্ট্ৰল কৰি অ, ' কন্ট্ৰল কৰাৰ কাৰণে বস্তুবিলাক তেনেকে সজাইছে।
আচ্ছা -আচ্ছা বাকী এনেই অম্বুবচী মেলাৰ হেৰি তাতে যাই কিনে বাবাবিলাকৰ লগত কথা -চথা পাতেনে?
মই এতিয়ালৈকে যোৱা হোৱা নাই মই ভাবি আছো অহাকালি দেওবাৰে যাম এবাৰ তেতিয়া খালি খালি থাকিব ত' গাড়ীও- গাড়ীও চলাচল কৰিব ন 'তেতিয়া ভাবি আছো গৈ কিনে মই অলপ ঘূৰি আহিম ফটো চটো তুলিম তেনেকুৱা কিবা,
আচ্ছা আপুনি কিবা ফটোগ্ৰাফি কৰে?
অহ' মই চিত্ৰ গ্ৰহণ কৰো মাজে মাজে ভাল লাগে মোক।
ভাল লাগে। এনে, আপোনাৰ এইটো পেচন মানে আপোনাৰ আগ্ৰহ নে এনেই আপুনি হেৰি সময়টো কটাবলৈ কৰি থাকে এইখিনি?
নহয় মই, - পুৰা আগ্ৰহ। মানে নৌকা আগ্ৰহ। যে মই ক'ব নোৱাৰি ইমান আগ্ৰহ,
আচ্ছা- আচ্ছা- আচ্ছা বহু আগ্ৰহ মানে।
বহুত আগ্ৰহ।
তাৰে বাবা চাবা বিলাক অলপ যাই মানে যোৱা বছৰো গৈছিল নে' নাই?
অ ', মই যোৱা বছৰ গৈছিলো।
কোন অকলে গৈছিল নে? ফ্ৰেণ্ড বিলাকৰ লগত গৈছে?
লগৰ বিলাকৰ লগত গুছিলো যোৱা,
লগৰ বিলাকৰ লগত আচ্ছা- আচছা লগৰ বিলাক ভাল লাগিছে, যোৱা যোৱা বছৰ যায় কিনে। তাতে এনেই, এনেই এই যে নাম -কীৰ্তন এইবিলাক যে হৈ থাকে তাতে বহি কিনে আপুনি এনে, - কিবা শুনিছেনে নাই, মইয়ো শুনিছিলো যোৱা- -যোৱা বছৰ। শুনিছিলো তাত,
গৈছিলো বহুত সময়, বহুত সময় কাটিছিলো বহি কিনে। ভাল লাগিছে। তেনেকুৱা বাহিৰৰ- বাহিৰৰ পৰা মানুহ আহে, বাহিৰৰ পৰা মানুহ আহে।
অহ ', বাহিৰৰ মানুহখিনিৰ লগত কথা পাতিব পাৰি।
অ কথা, অ কথা কথা কো বিদেশৰ পৰা, বিদেশৰ পৰা বিদেশৰ পৰা বহুত মানুহ আহে। বহুত মানুহ আহে, অহ যত জানিব পাৰি।
সেইটোয়া আমি ঘৰৰ ওচৰতে থাকো যিহেতু ভালেই আমাৰ কাৰণে এইখিনি বস্তু কিন্তু খালি অহা যোৱাতটো অলপমান
হয় উ অলপ ক কেইদিনমান অলপ কষ্ট কৰি খোজ কঢ়ি যাবই লাগিব।
সেইটো উপায়তো নাই বাৰু সেইটোতো বুজিলো উম, এয়া উৰণীয়া খেতি টোতোও বনাই দিছে তাৰে ওপৰতে আপুনি গাড়ী লৈ,
অ এতিয়াতো নতুন নিয়ম বনাইছে তলেদি গাড়ী কৰিব নোৱাৰিব। বাইছ সোমবাৰৰ পৰা এই বাইছ তাৰিখৰ পৰা। তো যি গাড়ী অহা যোৱা কৰি অ যান বাহন চ ওপৰৰ দি অহা যোৱা কৰিব।
যান ব এতিয়া মানে বহুত ভিৰ হৈ যায় এইখিনি যান বাহন, বহুত হেৰি, কি কব আৰু। এক পনেদি ভালো লাগে এক পিনেদি কষ্টও হয় বাকী বেলেগ। আৰু মন্দিৰ গৈছেনে নাই আপুনি। বাহিৰত ৰাজ্যৰ বাহিৰত
অ ৰাজ্যৰ বাহিৰত গৈছিলো অ মোক কেইদিনমান আগতে গৈ আহিলো বানাৰছ গৈ আহিছো।
বানাৰস গৈ আহিলে মইও গৈছিলো। বানাৰসত ক'ত গৈছিলে বিশ্বনাথত গৈছিল, নে মই আপোনাৰ জানুৱাৰী মানত গৈছিলো। চিলোঁ।
আচ্ছা-আচ্ছা-আচ্ছা মই এই এই মে মাহত গৈছিলো। অ উম মে মাহত গৈছিলোঁ বহুত ভাল বহুত। ধুনীয়া বহুত ধুনীয়া জেগা উলিয়াই গলিয় আছে পুৰা তাতে উলিয়াই গলিয়ে গলে হেৰাই যায় মানুহ আপুনি চাগে হেৰাইছে বহুতবাৰ।
হেৰাইছো দুই তিনিবাৰ হেৰালো পাঁচ দিন থাকিলো তো তাতে। দুই তিনিবাৰ হেৰলো তৰপি তাৰ আৰু মনত থাকি গ'ল আৰু গাজুলীয়া বজাৰ এইখিনে।
অ-অ কলীয়া বজাৰ। তাৰপিছত গণেশ ঘাট। তেনেকুৱা বহুত ধুনীয়া-ধুনীয়া ঘাট আছে তাতে। আপুনি কিমান আপুনি কিমান দিন থাকিলে। পাঁচ দিন থাকিলি ন? মই যাতে বেছি দিন নহয় মই মই যে তিনিদিন থাকিছো। আয়োধ্যা যোৱাৰ কথা আছিল বাট সময় নিমিলিল কাৰণে আয়োধ্যা নগলো।
সময় নিমিল নেকি? আয়োধ্যা যে মই গ'লো আয়োধ্যা ধুনীয়া এতিয়া মন্দিৰটো শেষ হোৱা নাই বনোৱা। কিন্তু তাতে ভিডিঅ' ফটো এইবিলাক কৰিব নিদিয়ে বোলে।
আচ্ছা, আচ্ছা। গৈছিলে মানে, বহুত ধুনীয়া ন?
বহুত ধুনীয়া বনাইছে।
আৰু বাকী বানাৰাচত ঘাত বিলাকটো ঘূৰিছে পুৰা?
ঘাট বিলাক ঘূৰিলো গোটেই ৰাতিটো ঘাটতে থাকা বুলি ক'ব পাৰি আৰু। ৰুমটো এনেই ললো আৰু। মণ গংগা আৰতী তিনিবাৰ চালো পাঁচ দিনত।
অ, ম মই মই দুবাৰ চাইছো।
এবাৰ চালো আপোনাৰ হেৰিত কি কয় দছ চমিট ঘাটত চালো। তাৰপিছত এবাৰ চালো আপোনাৰ কাশি বিশ্বনাথৰ ওচৰতে থকা ঘাটটো তাতে চালো।
অ, আচি-আচি ঘ আচি ঘাটো চাই কি মানে আচি ঘাট?
আছিকা তো ৰাতিপুৱাটো ওলাইছিলো। জাহাজৰ হেৰি নাৱৰ কেনে এই আমাৰ মানে নাৱৰ বোলে এতিয়া কি কব আৰু ফ্ৰেণ্ড বিলাকৰ মাজত কাইজীয়া চাইজীয়া হৈ যায়। এইটো নাৱত নাযাওঁ, সেইটো টো নাওত নাযাও। সৰু নাও, ডাঙৰ নাও সেই লৈ কিনে আৰু কি কব এনেকে এনেকে দুই ঘন্টা নাও লৈ কিনে সপিনে পইচাও বেছি লয় ডাঙৰ নাৱত। পইচাৰো কন্ট্ৰল কৰিব লাগে অলপমান। বচাই চলিব লাগে। সেই এনেকে এনেকে কৰোতে কৰোতে আমি এখন বৈঠা মাৰ নাওত তেই গল।
বৈঠা মাৰব' গৈছে।
অ নিজে বৈঠা মাৰি যাব লগা হল। এজন মানুহ আছিল, তেখেত অলপ বুঢ়া আছিল তেখেতে বৈঠা মাৰুতে অলপমান হাত চাত বিষাই থো আমিও লগৰ বিলাক আছিলো যোৱা নাছিলো আৰু এইবিলাক বৈ মাৰি কিনি এনেকে এ হেৰি চল্লিশটা ঘাট ঘূৰিলো সৰু সৰু ঘাট ওচৰে ওচৰে ঘাট বিলাক
আত্ছা ধ নামঘাট গৈছিল ন নমঘাট
অঁ নৱঘাট গৈছিলোঁ আপুনি
অ ন নমঘাত গৈছিলো প্ৰথম দিনাাই নমঘাট গৈছিলো নৱঘাতটো অলপ তাৰে পৰা অলপ দূৰতে কব গ'লে
অ
দে আমি মানে নাৱে এটি যোৱা নাই আমি হেৰি গাড়ীত গৈছিলিলো যাৰ লগে নামৰ ঘৰত ধুনীয়া আছে
কেতিয়া গৈছিলো গধূলি সময় নে ৰাতিৰ সময়
এইটো গধূলি সময়ত যুৱ ব ৰাতিছিল তেতিয়া এন্ধাৰ আছিল তেনেকুৱা টাইমত
আচ্ছা আচ্ছা ভাল লাগিছিল ন লাইটিং চাইটিং বিলাক
অ লাইটবোৰ ধুনীয়া আছিল
আমি ৰাতিপুৱা গলো ন ৰাতিপুৱা আঠটা নট মান বজাত বহুত ৰ'দ আছিল বাহ এটা চল্লিশ ডিগ্ৰী হেৰি দিয়ে
অ এইটো মে মাহত মে' মাহত আমি এতিয়া গৈছিলো তেতিয়া বহুত গৰম আছিল পুৰা অসমত ইমান গৰম হয় তাতে যিমান গৰম থাকিব নোৱাৰ কি গৰম হয়
আচ্ছা আচ্ছা আৰু গ'লো ভাল লাগিল তাতে আৰু কি কব আৰু
উম
না বেছি ভাল লাগিল নাওখন চলাই কিনে
আচ্ছা আচ্ছা সেইটোৱে
উম উ আৰু মানে গোটেইখিনি হেৰি কৰিলো আৰু ভাল লাগিল তাতে তাৰপিছত খোৱা লোৱা বিলাক কেনেকুৱা কৰিলো তাতে
অ খোৱালে অলপ প্ৰব্লেম আছিল তাতে টো ভাত তেনেকুৱা মানে ভাল বিচাৰি পোৱা নাছিলো বাট বিচাৰি বিচাৰি পাইছো ভাত আমাৰতে ইয়াতে যেনেকুৱা পায় ভাত তেনেকুৱা অলপ বিচাৰি পালো এটা হোটেলত তাতে খাইছোঁ তাতে ভাল লাগিছে তেনো
আচ্ছা আচ্ছা বাকী বাকী এতিয়া কি কৰিব আপুনি
এতিয়া এতিয়া ভাত খাম ভাত খাই কিনে অলপ -অলপ খোজ কঢ়িম তাৰপিছত অলপ টো টোপনি যাম আকৌ। কালি ৰাতিপুৱা কালি -কালি দেওবাৰ কালিতো বন্ধ আছে।
ঠিক আছে হ'ব ঠিক আছে দিয়া।